হেল্ল'।
অ' কি কৰি আছা। হেল্ল'।
অ' এনেই আজি ঘৰত আছিলো তোমাৰ।
অ এ যে এনেই আছে নেকি অ' অহ আজি কামত, চামত যোৱা নাই নেকি?
নাই নাই মই কি যাম অলপ পিছত মানে অকমান কাপোৰ চাপোৰ কিনিবলৈ যাওঁ ভাবি আছো।
অ' কাপোৰ কিনিব যাবা ক'ত যাবা?
উ সেই তোমাৰ অ' গণেশগুৰি, গনেশগুৰি যাম ভাবিছো।
অ' গণেশগুৰি অ' গণেশগুৰিত মই সদায় যাওঁ।
অ' সদায় যোৱা নেকি উম, কেতিয়া যোৱা ৰাতি যোৱা না দিনত যোৱা।
অ' ৰাতিও ৰাতিয়ে যাওঁ মই।
ৰাতি যোৱা নেকি কেইটা বজাত।
মই তোমাৰ এ তোমাৰ দহটা, এঘাৰটা মানত যাও এনে লগৰটোৰ ঘৰত যাওঁ।
অ' লগৰ ঘৰৰ যোৱা নেকি?
অ'।
অ' আৰু তুমি শ্বপিং কৰিব ক'ত যোৱা।
শ্বপিং কৰবাও গণেশগুৰিতে যাওঁ।
অ' মানে গণেশগুৰি তোমাৰ মানে এ ফেভাৰেট হ'ল জেগাটো মানে।
হয়।
ভালে কৰা এৰিয়াত যাওঁ।
অহ। অ'নাস্তা-চাস্তা অ' মই খালো।
অ' কি খালা।
অ' চাহ খালো আৰু ভাত খালো।
অ' চাহ আৰু ভাত খালা নেকি?
অ' আহ তুমি কি খাবা।
মই তোমাৰ এই ৰাতিৰ মাংস অলপমান আছিলে ৰুটি
অ'। অ' তুমি অ' তুমি কি ৰুটি খুৱা নেকি সদায়। অ' আৰু
অ' অ'।
নেকি অ অ ফুৰিব গণেশগুৰিতে যাম আৰু।
অহ গণেশগুৰি যাবা নেকি অ
আৰু অহ
আৰু এতিয়া কি কৰি আছে ঘৰত
মই এনে তোমাৰ শ্ব' কেইটা চাইছো মুভি কেইটা চাই আছো।
অ অ উম
এইটো এই নিমলটো চাই আছিলো
অ এনিমেল চাইছো অ চাইছো চাইছো বহুত ভাল লাগে অ।
অ এনিমেল চাইছো। অহ তুমি কি চাই আছা।
হা‌
তুমি কি চাই আছা এতিয়া।
মই এনেই তোমাৰ ফোনতে ৰিল চাই আছিলো।
অ ফোনতে।
উম উম
অ এতিয়া মানে গাও ওচৰত নোযোৱা নেকি এতিয়া।
গাঁও চাও নাযাও মই।
কিয়
গাঁও। গাঁও মানে গুৱাহাটীতে আছো আৰু।
অঁ
এই গাঁওজালে তোমাৰ খেতিত কাম কৰিব লাগে তাৰ পিছতে তোমাৰ মাছ চাছ ধৰিব লাগে সেইকাৰণে নাযাও ভাল নালাগে।
তেতিয়া মানে অ অলপমান ভাল লাগে মানে গাঁৱত যায় তোমাৰ তেতিয়া ফুৰিব পাৰিবা আৰু।
হয় হয়
অঁ আৰু
তাক চাব মোৰ আছে
তুমি যোৱা নাই নেকি গাঁৱত।
নাই নাই মই যোৱা নাই মই ভাবি আছো শ্বিলং যাওঁ নেকি অলপমান ফুৰিবলৈ।
অ শ্বিলং যাবা নেকি অ কি কৰিবা যাবা শ্বিলঙত।
হা
শ্বিলঙত কি কৰিবা যাবা।
এনে ফুৰিবলৈ যাও ভাবি আছো।
অ এনেই ফুৰিব।
উম কি কৰিম আৰু ইমান দিন চু কি পালো অলপমান ফুৰিব লাগিব নহ'লে তোমাৰ এইটোও বেছ গুচি অ'
অ আৰু কিবা দিনত কি খাবা তুমি?
দিনৰ তোমাৰ চাওঁ কি আছে আঞ্জা তোমাৰ এই কণী খাম এটা,
অ, অ,
অ এই দোকান উ দোকানৰ পৰা কণীটো লৈ লম।
অ ময়ো কণীয়ে খাম চাগে। আজি কণী বেছি আছে মানে মুৰ্গীয়ে দিছে কণী আজি,
জিম যোৱা নাই নেকি তুমি?
জিম নাই যোৱা এই মৰ্ণিং ৱাক গৈছিলো আজি।
উম উম,
অ তুমি যোৱা নাই মৰ্ণিং ৱাক?
অ মই যাওঁ যাও মই তোমাৰ মৰ্নিং ৱাৰ্ক যাও আৰু সন্ধিয়াত জিম যাওঁ।
অ জিমত কি প্ৰটিন চটিন লোৱা?
বৰ্তমান এতিয়া লোৱা নাই ল'ব ভাবি আছো কোনটো প্ৰটিন ভাল তোমাৰ কাৰণে?
অ তোমাৰ কণী হৈ গ'ল তোমাৰ এই গাহৰি মা মাংস, তাৰপিছত অহ অ মাছ মাছত বেছিকে প্ৰটিন থাকে মাছ খাবা। অ, আৰু তাৰ পিছত আৰু প্ৰটিন পায় ন প্ৰটিনৰ এই ডি
কোনটো গ্ৰহত যা
প্ৰটিন থাকে, প্ৰটিনৰ এটা দিব্বা পাই ন টেমা সেইটোত প্ৰ'টিন থাকে এইটো প্ৰটিন খাবা।
অ,
অহ,
তুমি খোৱা নে?
অ মই খাওঁ।
অঁ অ, ভালেই ঠিকে ক'বা যদি মানে কিবা এফেক্ট পৰিছে ন তোমাৰ বডীত মানে কিবা মানে চেঞ্জ হৈছে নে বডী?
অ বডী চেঞ্জ হৈছে মাৰ।
অ তেতিয়াতো ভালে। আৰু তুমি ডাইট কৰা নেকি?
ডাইট মই নকৰো।
উম, মানে তেতিয়াও তুমি মেইনটেইন কৰা খোৱা বস্তুটো যে এনেকৈ কি কি খাব লাগে কি কি খাব নালাগে।
বাহিৰৰ বস্তু তোমাৰ জংক ফুড কেইটা নাখাওঁ।
অ এইটো খাব নালাগে না।
অ,
এইটো খালে মানে কি বডীটো ইফেক্ট কৰিব নেকি কিবা?
অ ইফেক্ট কৰে। এই কিমান তেল চেল দিয়া থাকে বিয়া তেল চেল।
অ অ অ মানে তেল বস্তু বেছি তেল বস্তু খাব নালাগে আৰু।
অ হয় এই গাহৰি চাহৰিও নাখাবা এইকাৰণে।
নাই নাই গাহৰি নাখাও এই গাহৰি তোমাৰ এই সপ্তাহতে এক দুইবাৰ খাই ল'ব আছে।
অ গাহৰি খালে কি হয় বেছিকে চৰ্বি বাঢ়ি যায় তোমাৰ।
চৰ্বি বাঢ়ি যাব তোমাৰ, আৰু তোমাৰ মাথাৰ বিষ হৈ যায় চৰ্বি খালে বেছি। অঁ তোমাৰ মনটো কেনেকৈ হৈ যাব বমি বমি হৈ যাব পুৰা।
হয়, হয়, হয়,
উম, আৰু তোমাক কি কি ভাল লাগে খাই?
মই তোমাৰ হৈ গ'ল এ, তোমাৰ বৰষুণ দিলে মাছকেইটা ওলাই না। বৰষুণৰ টাইমত, নালা দিয়ে এইকেইটা মাছ খাও মই বেছিকে।
অ, নালা দি খোৱা নেকি?
অ, উপায় নাই আৰু।
অ, তাতে তোমাৰ বানপানীত মানে মাছটো আহি যায় আৰু।
অ, আমাৰ এইটো পথাৰ আছে ন, পথাৰত ওলাই। অ, ডাঙৰ-ডাঙৰ সৰু-সৰু চব ওলাই।
অঁ, এতিয়াতো ভালেই তোমাৰ, ডাঙৰ-ডাঙৰ মাছ ওলালে ভালেই।
অ, আৰু তুমি ফল-ফুল কি কি খোৱা?
ফল-মূল তোমাৰ মই, তোমাৰ আম খাওঁ, কল খাওঁ জাহাজী কলটো দেখা পোৱা ন, জাহাজী কল।
পাওঁ, জাহাজী কল, অ, এটা খালে পেট ভৰি যায়, মোটা থাকে আৰু লাম্বা থাকে ন।
মোটা আৰু লাম্বা থাকে, অঁ। আৰু তোমাৰ এই তৰবুজ খাওঁ।
অ, তৰবুজ।
অ, অ। তাৰপিছত তোমাৰ এই আনাৰস খাওঁ।
অ।
আনাৰসটো খাওঁ। তাৰপিছত আহ, আৰু খাওঁ কি কি
অ, আৰু তোমাৰ তৰবুজ টো গৰম দিনত খালে ভাল গম পোৱা না, গাৰ কাৰণে। তৰবুজটো বহুত এইটো ভিটামিন-চিটামিন থাকে তৰবুজত।
অ, এইটোতো হয়। মই তৰবুজটো ভাল পাওঁ মানে গৰমৰ দিনত।
অ, গৰম দিনত
অ, হয়, হয়, হয়, আৰু এনেই কেতিয়াবা এতিয়া তুমি ক'ৰবাত আছা নেকি? মানে মন্দিৰ-চন্দিৰ আছা নেকি তুমি?
অ, মন্দিৰৰ ওচৰত আছো মই। আমাৰ ঘৰৰ ওচৰতে মন্দিৰ আছে নামঘৰ।
অ, মানে আপোনাৰ নাম শুনা পাই আছিলোঁ মানে, ভাল লাগেনে যাই পিনি মন্দিৰত?
অ, ভাল লাগে।
উম, এনে তুমি কাক মানে ভাল পোৱা মানে ভগৱানত? কাক মানে বেছি?
অ, মই! মই মানাতো কাকো নামানো।
কিয়?
অ, মই এনে।
তেতিয়াও
হা!
অ, কোৱাচোন?
কাক মানা?
মই মানো আৰু কাৰোবা এটা।
অ, আৰু তোমাৰ কোনটো পূজা ভাল লাগে?
মগ দুৰ্গা পূজা
অ দুৰ্গা পূজা অ ভালেই তেতিয়া মানে আৰু কিবা আৰু ফেষ্টিভেল কিবা ভাল লাগে
ফেষ্টিভেল কিবা তোমাৰ কেনেকা টাইপৰ ফেষ্টিভেল মানে
অ যেনেকে তুমি ইনজয় কৰিব পাৰা এনেকে ফেষ্টিভেল কিবা
অ মই দুৰ্গা পূজা ভাল লাগে অলপ দুৰ্গা পূজা তাৰপিছত দিৱালী অলপ ভাল লাগে
অ তাৰ পিছত অ বিহু বিহু অ বিহু ভাল লাগে আৰু
আৰু আৰু ভাল নালাগে আৰু তোমাক কি কি ভাল লাগে
মোৰ তোমাৰ এই অ দুৰ্গা পূজা ভাল লাগে
অ
বিহু ভাল লাগে
অঁ
হলী আৰু দিৱালীটো ভাল লাগে বা
অ হয় নেকি অ হলি মোকো ভাল লাগে অহ হলি কেনেকা খেলা তুমি পুৰা গাতে চাতে ৰং কেইটা লগাই লোৱা নেকি
গাতে চাতে তাৰ পিছত এই আমাৰ ঘৰ ওচৰ ল'ৰাকি গেতা বকা পানী খেলে বাপৰে বাপ
লৈ কিনাই এই নালাত বেগৰাই দিওঁ
এনেকেই হলী হয় আৰু
নালা পানী খোৱাই দিও ডাইৰেক্ট মুখে-চুখে এনেকাই আৰু
হয় হয়
অ
নালাত বগৰাই দিলে মানে কি হয় তোমাৰ মানে এতিয়া কি কৰিবা এটা গালি দিব নোৱাৰা তুমি হলি হলি আছে তোমাৰ অ অহ হ হ ত তোমাক এনেই তোমাক কোনবাই এনেই অ হলি দিনা তেনে কিবা মানে গোবৰ দি মাৰিছেনে কোনবা
গোবৰ অ গোবৰ মাৰিছে
হয় হয় এই মোক মই মানে হলিৰ দিনা তাৰমানে আমি চবে মানে গোবৰ চোবৰ মিলি পিনি পানী চানী বনাই পিনি মানুহ গাত পেলাই দিওঁ
অ হয় হয় অ দিয়া ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি অ
দিয়া দিয়া অঁ